অ', কি কৰিছে।
এ অকমান বহি আছো গৰমত শুব পৰা নাই যে, মোবাইলটো
সেই, সেইটোৱে-সেইটোৱে। এই আমিও বহি পেলাই এইমাত্ৰ মানে বিছনাত উঠিছ চো আকৌ বিচনা ওপতে মোবাইল চাই-চাই বহি আছোঁ, এতিয়া ইমান সময় হ'ল। টোপনি অহাই নাই, সেই তাকে কৰি আছো আৰু কিনো কৰিম আৰু।
মইও সেই তাকে কৰি আছো, কাৰণ মোবাইলটো চাই থাকিলে অকণ টোপনিতো আহে মোবাইলটো নাচালে আকৌ টোপনিটো নাহে, মোবাইল
নাহে, সেইটোৱেই। মোবাইলটো চালোঁ তাৰপিছত আকৌ মই সেই মেচিন আছে মেচিনতে দুটামান বচ টো চিলালোঁ, সেইকেইটাও চিলাই কৰি থৈ তাৰপাছত মই বিচনাত এনেই উঠি পেলাই মোবাইলটো চাই আছোঁ, আকৌ ভাত বনালোঁ ভাত বনাওতে আকৌ আলহী আহিলে আলহীক ভাত পানী খোৱাই বোৱাই পঠিয়ালোঁ। পঠিয়াই, গ'ল-গ'ল, তাৰপিছত আলহীক পঠিয়াই কৰি লৈ আৰু এইয়া এতিয়া মানে আৰু চিলাই কিবা এটা চিলাই পেলাই তাৰপিছত আৰু সেয়া। বিছনাৰ ওপৰতে উঠিছো, উঠি পেলাই বোলো ফোন এটা কৰো, কি কৰিছে খবৰ খাতি লওঁ।
তাকে কিনো খ বৰ ল'বা, এইহে যি তোমাৰ আগে ভাতকেইটা খাই দিয়াৰ পিছতে টোপনিও আহে কিন্তু টোপনিতো আহিলেও আকৌ গৰমৰ কাৰণে শুবও নোৱাৰি। আকৌ মোবাইলটোও এৰিব নোৱাৰি, আজিকালি মানে মোবাইল নাচালে মানে মনটো ভালেই নালাগে। মোবাইলটো চালেহে মনটো ভাল লাগে।
সেইটোৱেই মোবাইলটো চালেহে মানে মোবাইলটো চালে অকণমান টোপনিও আহে, কিবা কিবি আৰু দিনটো কামতে যায় যে মোবাইলটো চাই দিলে কিবাকিবি অলপ দেখিলে কৰিলে ভালো লাগে মনটো। সেইটো কাৰণে মোবা মোবাইলটো চাই আৰু তাতে আমাৰ আকৌ ইয়াত একেই ওচ ওচৰতে নামঘৰত মানে ভাগৱত পাঠ পঢ়ি আছে, ভা মন্দিৰত ভাগৱত পাঠ পঢ়ি আছে, ধুনীয়াকে একে চাউণ্ডটো ধুনীয়াকে আহি আছে ভাগৱত পাঠৰ, মানে ওচৰতে মানে পঢ়াই আছে যে, ধুনীয়াকে ভাগৱত পঢ়ি আছে এই আৰু ভা ভকত বৈষ্ণৱে একে বৰু ধুনীয়াকে আহি আছে একে মাতটো একে, ইমান ধুনীয়াকে আহি আছে ভাগৱত পঢ়ি থকা শুনিলে আকৌ ভালো লাগে আকৌ এইবিলাক শুনি থাকিলে কাষতে ন।
সেইটোৱেতো, ভাগৱত পঢ়ি থাকিলে মানে পুথি পঢ়ি থাকিলে মানুহ শুনি থাকিবলৈ মন যায় আৰু মানে পুথি ই ইণ্টাৰেষ্টটো বাঢ়ি যায় ন। আৰু বিশেষকৈ ৰাতি যদি তেনেকুৱা এটা পঢ়ি থাকে, তেতিয়া শুনি- শুনি মনটোও ভালেই লাগে। আৰু টোপনিটো আহে, ভাগৱতটো আৰু পঢ়িলেতো মানুহ আৰু চবেতো যাবলে মন যায়েই, এতিয়াতো যাব মন যায়, কিন্তু শুনি পেলাই, কিন্তু এতিয়া আকৌ দূৰ হয়, যাবও নোৱাৰি ৰাতি বিয়লি। আৰু মাইকী মানুহতো মাতি বিয়লিত ওলাই যাবও নোৱাৰে। ঘপককে, এতিয়া ঘৰৰ পৰাই মানে উপভোগ কৰি থাকোঁ আৰু বস্তুখিনি।
আকৌ আৰু সেই বস্তুটো শুনিলে, ভাগৱত পাঠখিনি শুনি থাকিলে ইমান ধুনীয়া লাগে, একে শাস্ত্ৰৰ কথা কৈ- কৈ পঢ়ি আছে, ইমান ধুনীয়া লাগে তেনেকে পঢ়িলেই ভাল লাগে, পিছে কি জানা। আমাৰ মানে ইফালে মানে ইমান নেটৱৰ্কটো ভাল ন নহয় মানে, নেটৱৰ্কটো জিঅ' ভাল, তোমালোকৰ ফালে পায়নে বাৰু নেটৱৰ্কটো মোবাইলবিলাকত।
আমাৰো নোপায় নেটৱৰ্কৰ- নেটৱৰ্কৰ বহুত ইচ্যু হৈছে, সেইটো কাৰণে মানে ভোদা ফোন হওঁক জিঅ' হওঁক মানে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে বহুত কথা বহুত কাম অনলাইনৰ কাম মানে থাকি যায় গৈ, কৰিবই নোৱাৰি নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে। তোমালোকৰ ফালে কেনেকুৱা।
আমাৰ ফালেওতো সেইটো একেই হৈছে মানে কি হৈছে ইমানেই নেটৱৰ্কৰ ইচ্যু- ইমানেই নেটৱৰ্কৰ ইচ্যু, মানে কিবা যদি এটা মানে খাওঁ বুলি ভাবোঁ ভালদৰে মানে হেৰি কৰোঁ, নেটৱৰ্কটো নোপোৱাই হৈ যায়গৈ, ভালদৰে যদি ভিডিঅ' এটা বনাও বুলি ভাবো, সেই ভিডিঅ'টো একেবাৰে নহয়হে নহয়- নহয়হে নহয়, তেনে কোৱা হয় যায়গৈ। আজিকালি মানে নেটৱৰ্কটো ইমান বেয়া কৰিছে, কিয় জানো নাজানো আৰু মানে জিঅ'ৰ বহুত কাষ্ট কাষ্টমাৰ বাঢ়ি গৈছে, এয়াৰটেল বিলাকো বহুত কাষ্টমাৰ বাঢ়ি গৈছ যে সেইটো কাৰণে নে কি এ, একে নেটৱৰ্কেই নাপায়।
সেইটোৱে। ন মানুহৰ মানে কি আচল কথা হ'ল মানে এতিয়া নেটৱৰ্কটো প্ৰব্লেম দেখুৱাইছে বহুতেই মানে কি আজিকালি জিঅ'ই লোৱা হ'ল ন।
নাইণ্টি নাইন পাৰ্চেন্ট টেষ্ট মানে জিঅ'য়ে, জিঅ'ৰ কাৰণে মানে বহুতেই আজিকালি জিঅ'টো প্ৰব্লেম সেইকাৰণে মানে জিঅ'টো সুবিধা আছিলে, সুবিধা থকাৰ কাৰণে মানুহে সেইখিনি বস্তু ল'ব জিঅ'টোকে লোৱা হ'ল নেটৱৰ্কটো ভাল আছিলে আগতে, জিঅ'ৰ চাৰ্ভিচটো পোৰা ভাল আছিলে। প্ৰথমে, কিন্তু এইটো লাহে লাহে- লাহে-লাহে মানে জিঅ' চাৰ্ভিছটো ইমানেই বেয়া হৈছে, এতিয়া মানে যিকোনো কাম এটা কৰিবলৈ এতিয়া আকৌ অনলাইন এটা কৰিবলৈ অনলাইন কৰিব নোৱাৰা হ'লোঁ, কিবা এটা কৰিব নোৱাৰা হ'লোঁ। মোবাইলটো খুলিলেই মানে তোমাৰ একে নেটৱৰ্কৰ ইচ্যু-নেটৱৰ্কৰ ইচ্যু। কেতিয়াবা খঙে উঠি যায়গৈ।
সেইটোৱে, মানে ইমান একেবাৰে নেটৱৰ্কৰ ইচ্যু, মোৰো সেই একেই হৈছে, ইমান একে নেটৱৰ্কৰ ইচ্যু নেটৱৰ্কৰ ইচ্যুৰ কাৰণে মানে একো কামেই কৰিব নোৱাৰি, এতিয়া ফাইভ জি নেটৱৰ্ক আহিছে, যিহেতুকে ফ'ৰ জিয়ে আধাৰ কমিয়ে গৈছে, ফ'ৰ জি নায়েই এতিয়া। এতিয়া চব ফাইভ জিয়ে হৈছে, ফাইভ জিৰ সময়তো এতিয়া ইমান নেটৱৰ্ক শুই থাকিলে বাৰু মানুহৰ কেনেকে হ'ব। এতিয়াতো অন্তত ফাইভ জি অহাৰ লগে- লগে নেটৱৰ্কবিলাক ভাল চলিব লাগে, কিন্তু নাই নে টৱৰ্ক বিলাক ইমানেই বেয়া চলে নচলেহে নচলে- নচলেহে নচলে, ক'ৰবাত মানে অকণমান দূৰলৈ যদি জংঘল এৰিয়ালৈ গুচি যোৱা নেটৱৰ্কতটো নাপায়েই, নেটৱৰ্কে নেদেখি একোৱেই নেদেখি। মানে ঘূৰিয়ে থাকে, মোবাইলটো ঘূৰিয়েই থাকে তেনেকুৱা হয় মানে।
তাকেতো আমাৰ এই পিনৰ নেটৱৰ্কৰটো প্ৰব্লেমটো অকণমান হ'লেও মানে ঠিকেই আছে, প্ৰব্লেম দিয়ে তথাপিতো হ'লও অলপ যেন তেনে কিন্তু কিছুমান এলেকাত মানে এনেকোৱা নেটৱৰ্কৰ প্ৰব্লেম মানে তাত মানে তোমাৰ কথা পাতিবলৈ নোৱাৰি, কাৰো লগত হেৰি কৰিব নোৱাৰি। কৰিব নোৱাৰি। বহুত প্ৰব্লেমত পৰি যায় ন? দূৰ জেগাবিলাকত গ'লেতো বহুত দিগদাৰ হৈ যায় নেটৱৰ্কৰ কাৰণে। এতিয়া ধৰা পাহাৰীয়া এলেকা বিলাকতো তোমাৰ নেটৱৰ্ক নাপায়েই, সেই নেটৱৰ্কৰ নপোৱাৰ পিছত কনটেক্ কৰিব নোৱাৰি। কনটেক কৰিব নোৱাৰা কাৰণে আমাৰ মানে কিছুমান কথা-কথা কবলগীয়া থাকিলেও মানে ক'ব নোৱাৰা হৈ যাওঁ।
সেইটোৱেই। মানে বহুত দিগদাৰী হৈ যায় নেটৱৰ্কৰ কাৰণে মানে এতিয়া এই এয়াৰটেল বা জিঅ' বা ভুডা--ভুডাটো আজিকালি মানুহ ইমান নচলে, এয়াৰটেল আৰু জিঅ'ই বেছি চলে মানে এয়াৰটেল আৰু জিঅ'ৰে পুৰা চিম কিন্তু ভুডাৰ বহুত বেছি কম। বি এছ এন এল টো আহি আছে, বি এছ চেনেলটো আহিলে বাৰু ভালেই হ'ব। আৰু মানে কি হৈছে এতিয়া টাৱাৰবিলাক কমি আছে, অলপ টাৱাৰবিলাক আকৌ যদি আমাৰ এৰিয়াত এতিয়া টাৱাৰ মানে এটাহে আছে, ইমান কাষ্টমাৰ আছে জিঅ'ৰ পৰা আমাৰ হওঁক, এয়াৰটেলৰ কাষ্টমাৰ হওঁক, বহুত বেছি আছে কিন্তু মানে কি হৈছে কাষ্টমাৰ বেছি আছে কিন্তু টাৱাৰ কম আছে। টাৱাৰৰ পৰা লোড ল'ব নোৱাৰে সেইটো কাৰণে মানে আমাৰ এৰিয়াবিলাকত অলপ মানে এই টাৱাৰ চাৱাৰ বিলাক বঢ়াই দিব লাগে ন, ওচৰতে অলপ টাৱাৰ বিলাক বঢ়াই দিব লাগে ন?
সেইটোয়ে ধৰ টাৱাৰটো বঢ়াই দিবলৈ হলে এতিয়া মানে কি হয় টাৱাৰ বঢ়াই দিলে মানুহৰ সেই উম, যিটো টাৱাৰটো টাৱাৰটোৰ পৰা লোকৰ মানুহৰ বহুত এফেক্ট হয়। সেইকাৰণে বহুতে মানে জানা শুনা মানুহখিনি মানে টাৱাৰটো বঢ়াবলৈ ভয় কৰে, কাৰণ সেই এফেক্টটো মানে মানুহৰ গাত কৰে ন আৰু বেমাৰ আজাৰ হৈ যায় গৈ, হাৰ্টৰ প্ৰব্লেম হয়। এই হাৰ্টৰ প্ৰব্লেমত ভয়তে মানুহে মানে আজিকালি কি টাৱাৰটো বঢ়াবলৈ মানে নাই গাঁৱত এতিয়া আমাৰ গাঁৱতে ধৰা টাৱাৰ এটা আছে। কৰবাতটো-কৰবাতটো নাথাকেই, নথকাৰ কাৰণে সেই প্ৰব্লেমটো সৃষ্টি হৈছে। অ', প্ৰব্লেমৰ কাৰণে এতিয়া আমাৰ নেটটো পা নেটৰ ইছ্যুটো দেখুৱাই থাকে, সেই ইছ্যুটো দেখুৱৱাৰ কাৰণে যিকোনো আমি আমাৰ আজিকালি পিছ পৰি যাবলগীয়া হৈছে, উপায় নাইকিয়া এতিয়া কি কৰিব?
সেইটোৱেই।
নেটৱৰ্ক নাথাকিলেতো একো কামেই নহয়, নহয় জানো?
নহয়তো, একো কামেই নহয়। নেটৱৰ্ক নহ'লে ইণ্টাৰনেট নহ'লে একোৱেই নহয়, মানুহৰ আজিকালি চব কিবা কম সুবিধা নেকি? আজিকালি মানুহৰ মানুহ থাকিব ক'ৰবাত, মানুহে ফোন কৰি কিমান দূৰৰ পৰা খবৰ ল'ব অন্তত তাৰ উপৰি যি ভিডিঅ' কল কৰি মানুহক চাবলৈ পৰা যায়। এতিয়া তাৰ পাছতো আকৌ জিপে', ফোনপে' কিবাকিবি মানুহৰ অৰ্পা ত'ত তৰ্পা ত'ত, আজিকালি পইচা হাতে-হাতে নহ'লেও হ'ল। মানুহৰ সেই সুবিধাবিলাক বহুত হৈছেতো।
তাকেইতো এতিয়া তুমি কবালৈ যাবলৈ হ'লে আজিকালি ঘৰতে টিকেটটো কাটি অনলাইন কৰিব লাগে। অনলাইন কৰিলেই মানে তোমাৰ কামতটো হৈ যায় আৰু তেতিয়া তুমি মানে এতিয়া যাবলৈ নালাগে, ষ্টেচনলৈ তুমি যাবলৈ দৰকাৰ নাই বা প্লেইনৰ কাৰণে টিকেট কৰিবলৈ তোমাৰ দৰকাৰ নাই, তুমি ঘৰতে অনলাইনতটো কৰি দিলা তোমাৰ টিকেটটো হৈ গ'ল। কিন্তু তুমি নেটৱৰ্কৰ ইছো কাৰণে তুমি এতিয়া কৰিব নোৱাৰা, আকৌ সেই নেটৱৰ্কৰ-নেটৱৰ্ক পাই কাৰণে তুমি আকৌ যাবলৈ যাবলগীয়া হৈ যায়, সেইকাৰণে টিকেটৰ অভাৱ। টিকেট কাটিব নোৱাৰে, সেইবিলাক প্ৰব্লেম বহুত ইছ্যু আছে।
সেইটোৱে। সেইটোৱেই আমাৰ মানে সেইটো কাৰণে মানে নেটৱৰ্কটো নহ'লে মানুহৰ বহুত অসুবিধা, সেইটো কাৰণে আমাৰ টাৱাৰ চাৱাৰ য'ত কমি আছে হেৰি হৈ আছে সেইবিলাকত মান মানে যোনবিলাক কোম্পেনী হয়, কোম্পেনীবিলাকে আমাৰ ভালদৰে সেই টাৱাৰ চাৱাৰবিলাক ব বহাই দিব লাগে, নহ'লে মানে কি হয় এতিয়া মানে আমাৰ মানে টাৱাৰ চাৱাৰ নোহোৱাৰ কাৰণে নেটৱৰ্কটো বহুত কমি আছে ন? কমি থকাৰ কাৰণে এতিয়া আমি ক'ৰবাত টিকেট এটা কাটিবলগীয়া হ'লো আমি নিজেই যাব লাগে। এতিয়া অনলাইনত কাটিব নোৱাৰি, অনলাইনত কাটিবলৈ হ'লে নেটটো নাপায়হে নাপায়-নাপায়াহে নাপায়। নেট ঘূৰিয়ে থাকে-ঘূৰিয়ে থাকে কিমান সময় মানুহে ৰখ খি থাকিব আকৌ আকৌ টিকেটটো কাতে, কাটাৰ পাছত যদি আকৌ পইচাটো দি দিয়াৰ পাছত তেতিয়াতো আকৌ নহ'লে আধাতে কেনঞ্চেল হৈ গ'লে লাগিব লেঠা। সেইটো কাৰণে মানে নিজে যোৱাটোৱেই ভাল কাৰণ নেটটো যদি ভাল থাকে কিন্তু ঘৰৰ পৰাই চব টি - কৰিব পাৰি। প্লেইনৰ টিকেট হওঁক, ট্ৰেইনৰ টিকেট হওঁক, এইবিলাক চব মানে ঘৰত থাকিয়ে কৰিব পাৰি আৰু আজিকালি চোৱা চোন চিনেমা হললৈ মানুহ নগ'লেও কথা নাই, আগৰ মানুহে চাইকেল মাৰি স্কুটি লৈ চিনেমা হললৈ যাব লাগিব, চিনেমা হলত টিকেটটো কাটি আনিব লাগিব। কিন্তু আজিকালি কি হ'ল, চব টি টিকেট একেবাৰে আগতেই অনলাইনত বুকিঙে হৈ থাকে।
সেইটোয়েতো অনলাইন এইটোয়ে কৈছেতো অনলাইন যুগ, কিন্তু সেই অনলাইনটো কাৰণেতো অ', তেতিয়া নেটৱৰ্ক নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। নেটৱৰ্কটো নাথাকিলে তুমি কেনেকে অনলাইন কৰিবা? নেটৱৰ্কটো ইছুৰ কাৰণটো তুমি অনলাইন কৰিব নোৱাৰা ন? এতিয়া সেই নেটৱৰ্কটো পাবলৈ হ'লে তুমি এতিয়া টাৱাৰ বহাব লাগিব। আৰু টাৱাৰতটো কমচে কম গাঁওখনত তোমাৰ দুটা তিনিটা টাৱাৰ থাকিলে নেটৱৰ্কৰ প্ৰব্লেমটো নাথাকে।
সেই টাৱাৰটোৱে নাথাকে যে মানুহৰ ঘৰত।
সেইটোৱেইটো। সেইটো কাৰণে আমাৰ মানে মানুহখিনি এতিয়া সমস্যা হৈছে। এতিয়া বহুত সুবিধাখিনি আমি এতিয়া ঘৰৰ পৰা এতিয়া টাৱাৰ মানে নেটৱৰ্ক টো নোপোৱাৰ কাৰণে আমি মানে এতিয়া ল'ব নোৱাৰা হৈছোঁ। যদি আমাৰ নেটৱৰ্কটো ইয়াত ভাল হয়, তেতিয়া এতিয়া আমি ভাল পালোঁ হয়। আৰু এতিয়া একে ইমান নেটৱৰ্ক ইছু দিয়ে ইমান নেটৱৰ্ক ইছু দিয়ে ফোন কৰিবটো মানে ভিডিঅ' কলটো দূৰৰে কথা ফোন চোন কৰিবলৈকে ভালদৰে নাযায়। ফোনটো কৰিলে মানে এক চাইড ওৱান ছাইড হৈ থাকে, আৰু কি কৈছে - কিনো কৈছে মানে এইবিলাক মানে একোৱেই বুজি নাপায়। কথা বতৰা আছে।
তাকেটো, সেইটোৱেই। এতিয়া ল'ৰা ছোৱালীবিলাক আজিকালি অনলাইনত পঢ়ে, কিন্তু অনলাইনত পঢ়িলে তোমাৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে এতিয়া অনলাইন পঢ়িব নোৱাৰা হয়। বহুত প্ৰব্লেম সৃষ্টি হয় তেওঁলোকৰ। এতিয়া এ পি এছ চি ইউ পি এছ চি এ পি এছ চি এইবিলাকতো অনলাইনৰ ক্লাছ। কিন্তু অনলাইন ক্লাছ চলোতে কি নেটৱৰ্কৰ কাৰণে নেটৱৰ্কৰ ইছু কাৰণে তেওঁলোকে সেই ক'ৰ্চবিলাক তেওঁলোকে কমপ্লিট নহয়। কমপ্লেন অ, নেটৱৰ্ক প্ৰব্লেম। নেটৱৰ্ক ইছু দেখুৱাই, দেখুৱাৰ কাৰণে প্ৰব্লেম হৈ যায় তেওঁলোক এতিয়া পঢ়াটো বহুত লষ্ট হৈ যায়গৈ, এনেই ইানটাৰনেটৰ যু- যুগ হ'লেও মানে সেই বস্তুটো প্ৰব্লেমৰ কাৰণে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে তোমাৰ বহুত অসুবিধা মানুহ সমূহ।
সেইটোৱেই, সেইটো কাৰণে মানে মানুহৰ মানে বহুত সমস্যা হৈছে। সেইকাৰণে মানে আমাৰ মানুহে মানে নেটৱৰ্কটো মানে ভাল কৰিব হৈছে আৰু। মানে কি আমাৰ মানুহে নহওঁক কমপ্লেইন দিব লাগিব, আমি ধৰা কম্প্লেন এটা দি পেলাই কম পেনি মানে হেৰি কৰিব লাগিব সেই তেতিয়াহে যদি কিবা এটা হয় কাৰণ নয় নহ'লে মানে মানুহৰ মানে ইমান নেটৱৰ্কটো বেয়া হ'লে মানুহ কেনেকৈ চলিব? একো
এইটোতো অ'। কমপ্লেইন অকল তুমি মই দিলেই নহ'বতো, গোটেই মান মানে ওলাব লাগিব তেতিয়াহে ধৰা একচেপ্ট কৰিব এতিয়া এজন দুজন গ'লে কি একচেপ্ট কৰিব তেওঁলোকে, কাৰণ এতিয়াটো সমূহ মানুহ যাব লাগিব অলপ মানুহ গ'লে তেতিয়া আমাৰ নেটৱৰ্কৰ প্ৰব্লেম, কাৰণ আমিতোতো পে-পে'টো কৰিয়ে থাকোঁ। আঠাইছ দিনৰ মই-মই আমাৰতো পে' দিয়াই হয়, কিন্তু আমি যদি নেটৱৰ্ সেইটেই নাপাওঁ তেতিয়াহলে আমি পে কৰি কি লাভ ডাল, ৰিচাৰ্জটো ভৰাই আমাৰ একো লাভ হোৱা নাই হয়নে নহয়?
সেইটোৱে-সেইটোৱে। সেইটো কাৰণে আমি ৰিচাৰ্জটো আমি ভালদৰে চাবলৈ নাপাওঁ, নেট আধাতে গুচিয়ে যায়গৈ নেট ম-মানে চাবলৈ নাপাওঁৱে হাণ্ড্ৰেড জি বি পঞ্চাছ এম বি শেষ বুলি দেখুৱাইয়ে দিয়ে। সেইটো কাৰণে, সেইটো কাৰণে মানে